হেল্ল'
অ
কি খবৰ?
আছো আৰু ভালে। তোমাৰ খবৰ?
খালে?
অ'হ পিছত খোৱা পৰা হেল্ল'
হেল্ল'
পিছত খোৱা -বোৱা কৰিলে নে নাই?
খোৱা-বোৱা কৰিলো। জাষ্ট অলপ আগতে ভাত খালো।
আহ।
অলপ আগতে ভাত খালোঁ।
কিহেদি খালে ভাত?
ভাত এই দালি মাছ। তুমি কিহেৰে ভাত খালা?
আৰু একো নাই?
নাই।
অ'হ। পিছত এতিয়া কি কৰি আছা তুমি?
এই এনেই আছো ৰ', ফেনৰ হাৱা খাই আছো বিৰাট গৰম দিছে। তেনাই আজি,
কহ ', অ, ভালেই।
উম, পিচত কৰবা ফোন। অলপ ফুুৰবা- চুুৰবা যাবা লাগিছিল এই গৰম,
অহ', ফুৰব -চুৰবাতো যাবা লাগিছিল, ক'ত যাবি বুলি ভাবি আছা এনে ফুৰবা- চুৰবা?
এ', ক'ত যায় জাগাটো চিলেক্ট কৰব পাৰি,
ক'ত যাবি?
শ্বিলঙে জাং নেকি তাতে ঠাণ্ডা হ'ব গৰমত। মজা প্লেছ।
শ্বিলং গিলে ভাল হ'ব না।
অহ, ভাল হ'ব।
ত, শ্বিলঙে যাবা লাগে। কি, অকলে যাবি না, আৰু কাবাই- কাবাই যাব? অহ ', এনে কিমানজন মানুহ ওলাইছে?
কেইজন মান ওলাইছে।
অহ ',
যদি তুমি যাবা খোজা তুমি জইন হ'ব পাৰা।
অহ, ' পিছে, কি তুমি কি আজি ক্লাবত, যাবি না নাযা?
ক্লাবত যাম বুলি ভাবছো ৰ ', সময়ত
যাম বুলি ভাবছা। আঃ মই, - তই নেযাও নেকি?
কিয়া?
এনে,
গাঁওত। -টো ভাল নহয় ইমান। এইটো কাৰণে আৰু,
গা-বেয়া নেকি?
অহ
অ উ কেইটা বজাত আছে মিটিং
এনে চাৰিটামান চাৰিটামান বজাত বজাত গৈছেচোন চাৰিটা কেতিয়া গে চাৰে চাৰেিটা পাঁচটা বাজি যাব
আজি ৰাতিপুৱা ফিল্ডত নাহিলে যে
এনেই নেগিলো আৰু মই তাৰমানে এই মাটিয়াত আহিছিলো মাটিয়াত কালি আহি ছিলো আজি ঘৰত যাম বুলি ভাবি আছো আৰু ৰত কতে নকমে যে যি গৰম ঘৰৰ পৰা ওলাব ওল ওলাবাৰে মন নাযা ওলাই
অও
পিছত তুমি আজি এনে কিমানজনক ফোন কৰিলা আজি এনে কিমানজন মান হ'ব
ফোন মই ফাৰ্ষ্ট টাইম আপোনাকে ফোন কৰিলোঁ
অ মোকে কৰিলে ন
হয়
নে হ'ব নহলে
হয় হয়
অ পিছত আপোনাৰ ঘৰত পৰিয়াল এনে কিমানজন মান আছে
আমাৰ পৰিয়ালৰ মানুহটো এনে আমি তিনিজন
অ আৰু ন আৰু আৰু নাই
আৰু আছে দাদা আছে বৌ আছে
অ ভালনে ন নহ'লে পৰিয়ালটো ডাঙৰে হ'ব পাই চাগে
ডাঙৰে মানে নিজৰ নিজৰ ফেমিলি বৰ্তমান চবৰে অ
পিছত তুমি আজি ফিল্ডত গৈছিলা
অহ ৰাতিপুৱা গৈছিলো
অ এনে কিমানটা কিমান পাক কিমান দৌৰিছে এনে
আজি পাঁচ পাক মাৰিছো।
চোৱা নাই
নাই টাইম লগা নাই আজি ঘড়ীটো নিব পাহৰিছোঁ তাই মানে ঘড়ীটো নিবই পাহৰিছো
অ ঘড়ীটো ঘৰত থৈ আহিছিলা মানে পাহৰি গৈছিলা
অ সদায় সদায় সদায় টাইম লগাব নালাগে না মা হওক সপ্তাহত দুদিন লগালে হৈ যায়
উম
এনে তোমাৰ ৰানিঙৰ টাইম কিমান আহে বৰ্তমান?
বৰ্তমান তই সেইদিন এটা মাৰি চাইছো এনেই এঘাৰ মিনিট ফ এঘাৰ মিনিট চৌচল্লিশ ছেকেণ্ড মান লাগিছে বাৰু
ভাল টাইম চোন তোমাৰ
ফাৰ্ষ্ট টাইম এনেকুৱা মাৰছো কোনোদিনা আৰু এনেকুৱাই টাইমত মাৰিব নে- তাৰ মানে সেইটোয়ে ভাল লাগছে আৰু
অঁ তো তুমি ৰিটাৰ্ণ তো তুমি লং জাপটো এক্সলেন আহে নে নাহে
ল‍ংজানটো এক্সিলেন আহে
তুমি ৰিটেনৰ কাৰণে পি- পাৰেচন কৰি থকা
অ থাকিব লাগিব আৰু ৰিটাৰ্ণ কে পিপাৰেচন আৰু চিন আপ টো নাহে ৰে মোৰ সেইটোয়ে প্ৰব্লেম আৰু
চিনাপটো তুমি প্ৰেক্টিচ বেছিকৈ কৰিব লাগিব ঘৰতে প্ৰেক্টিচ কৰিবা
অ প্ৰেক্টিছ কৰিলে আহিব ন চিনাপটো ঘৰতে প্ৰেক্টিচ কৰিলে ফিল্ডতো প্ৰেক্টিছ কৰিলে
অ মানে আজি দুটা আজি তিনটা এনেকে বাঢ়াব লাগিব
অ হ এনে ইন্টাৰভিউ এনে আসাম অসম পুলিচৰ এনে কেতিয়া হ'ব এনে?
এই অক্টোবৰ নৱেম্বৰত ধৰি লোৱা।
বনালে এনে কিমান কিমান মাহ মান আছে? আৰু
এই টো কি মাহ জুলাই মাহ এতিয়া জুন মাহ জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ। হয়। চাৰি মাহ মান আছে চাৰি পাঁচ মাহ। অ
প্ৰেক্টিছ কৰিব লাগিব আৰু চাৰি পাঁচ মাহ চাৰি পাঁচ মাহ এদিনো বাদ নিদিয়াকৈ প্ৰেক্টিছ কৰিব লাগিব। তেহে।। অলপ ফিজিকেলটো পাছ- কৰা চাঞ্চ থাকিব ন?
হয় হয় লং জাপটো এক্সিলেণ্ট থাকিলে আপোনাৰ টেনচন নাই। অ ৰিটেৰ্ণ টোত দিব পাৰিব।
অহ আ পিছত আপুনি এতিয়া কি কৰি আছে বৰ্তমান? কলেজ।।
ব বৰ্তমান কলেজ তলেজ নাই ৰ যোৱা। কলেজ শেষ হৈছে।
কলেজ নাই যোৱা নেকি?
নাই যোৱা কলেজ নাই শেষ হৈছে।
অ শেষ হৈছে তাৰ মানে কি স্নাতক ডিগ্ৰী কমপ্লিট কৰিলা? তুমি নহলে
ডিগ্ৰীটো কমপ্লিট হৈছে।
অ। পিছত কিবা তুমি এনে চৰকাৰে কিবা।। চাকৰি বাকৰিৰ কাৰণে প্ৰচেষ্টা চলাই আছা নে নাই?
আছোঁ। চেম তোমাৰ দৰে প্ৰচেছ। চেম চেম তোমাৰ দৰে অসমাৰক। প্ৰচেষ্টা চলাই আছোঁ।
কোৱা পিছত?
মোৰতো ৰানিংটো আহে পিছত লং জাম্পটো নাহে তোৰ প্ৰেক্টি।।
ৰাণিংটো আহে লং জাম্পটো আহে আৰু কোনটো?
লং জাম্পটো নাহে চিন আপটো আহে আৰু।
অ আহ। তাৰ মান মোৰ দৰেই হল মানে।। মোৰ ৰানিংটো আহে সাতটা পিছত ল জাম আহে মোৰ চিনাপটো নাহে আৰু আপোনাৰ ৰানিংটো ৰানিংটো আহে চিনাপটো আহে লং জাপটো নাহে
হয়
অ গোটেইৰা এটা নহলে এটা কিবা প্ৰব্লেম থাকেইে চাগে সেইটোয়ে আৰু
উম থাকে থাকে ত মোৰ লং জ টো লাগে আৰু কি এক্সিডেণ্ট ত এইটো আহিলে মোৰ টেনচন নাই হেল্ল'
হেল্ল'
হেল্ল'
পিছত তুমি কেতিয়াবা গুৱাহাটী গুৱাহাটীত গুৈছিলা নে গুৱাহাটীত
গুৱাহাটীটো এনেই গৈছোঁ
এনে কেইবাৰ মান গুছে এনে গুৱাহাটীত
গুৱাহাটীত ধৰি লোৱা তিন-চাৰিবাৰ মান গৈছোঁ।
এহ - অহ - ইমান এনে কাম নাথাকে না ধৰ কিবা দৰকাৰতহে যোৱা খাই।
ছিলি না আলহী খা - আলহী - আলহী ঘৰত গৈছিলি তুমি?
আলহী খাব গৈছিলো, ফুৰিব গৈছ
অ' পিছত আৰু পিছত এনে গুৱাহাটী গৈ পেনাই পিছে তুমি কি কি দেখিছা মোক অলপ কবচোন?
গুৱাহাটী যাইতো এই কি দিকচু আৰ' এইবোৰে আৰ' প্ৰাকৃতিৰ সোন্দৰ্য। চাৰিওফালে গছ গছনি তাৰপিছ আৰু এইবাৰ যাম বুলি ভাবিছোঁ।
ইবাৰ যাবি মানেত আৰু কিবা হেৰি কিবা কামাখ্যা মেলা যে আহি আছ কিবা জুন মাহৰ কিবা একৈছ তাৰিখ না বাইছ তাৰিখে হয়।
বাইছ তা - অ' বাইছ তাৰিখে নেকি অম্বুবাচী তো বাইছ তাৰিখে নে, দুদিনমান পিছত যাম। যাম যাম।
অকলে যাবি?
অকলে নেযাওঁ ৰ' লগৰ যাব।
তুমি, তুমি যদি - তুমি যদি যোৱা মোকো খবৰটো দিবি ময়ে যাম তোমালোকৰ লগত
হ'ব হ'ব, টেনছন কৰিব নালাগে।
অ' টেনচন নকৰো আৰু
উম। খালি হেৰি পইচাটো খালি পইচাটো জোগাৰ ৰাখিলে হ'ল।
অ' পইচাটো মেন না সেইটোৱে আৰু।
অঁ। ট্ৰেইনত যাম। ট্ৰেইনত গেলে ভাল লাগিব।
হাণ্ড্ৰেড পাৰ্চেণ্ট মান
এই হাণ্ড্ৰেড পাৰ্চেণ্ট যামে মানে, অ - হেৰিত গৈছিলোঁ নেকি, ছব্বিছত গৈছিলোঁ আৰু এইবাৰ যাম।
ইবাৰো যাবি তাৰমানে ছাব্বিছটো যাবি?
অহ যাম।
ফাইনেলি একদম। অ' তাতে - কাত - তাতে গৈ পিনে ভাল লাগে ন' কামাখ্যা মন্দিৰত?
এ ভাল লাগে মানে মানে সৰ্গত থকা হেন লাগে আহ পবিত্ৰ পবিত্ৰ লাগি যাব মন চন উম তুমি এনে কামাখ্যাত গৈছা নে নাই আগতে
এনে মইতো এবাৰো যোৱা নাই কামাখ্যাত এইবাৰ যাম বুলি ভাবি আছো ৰছ চা আৰু কিবা হয় দিনতটো আহক আগত
অহ
যদি বান্ধ খাব পাৰো যাম যদি বান্ধ খাব নোৱাৰো দূৱত নহব আৰু সেইটোৱে পিছত তুমি বিয়া চিয়া পাতিলা হয় কিয় নপতা নেকি বিয়া তোৰ লগৰ কেইটা যে বিয়াই বিয়াই পাতি পেলাই আছে গোটেই বিলাকে তুমি কিয় নপতা পাতিব লাগে সোনকালে
পাতিম ৰ' লাহেকে কিবা এটা ভাল জব পাব লাগিব ন
অ অ অ সেইটোয়ে হয় আৰু কিবা ছোৱালী তোৱালী আপোনাৰ ভাল পা চাল পা আ ছে নেকি গাৰ্লফ্ৰেণ্ড চালৰ্ফ্ৰেণ্ড
এই বৰ্তমান এতিয়া ক'ব নোৱাৰি দে আছে বুলিও কব ক'ব নোৱাৰি নাই বুলিও ক'ব নোৱাৰি
অ তাৰ মানে আছে তোৰ
কি আৰ কম দোচ
উম পিছত তুমি আজি গা ধুই ছা না ধোৱা নাই
গা ধোৱা নাই ৰ একেবাৰে আবেলি ধুম
অ মোৰ যে গা নোধোৱা সাত দিন মানে হ'ল
সাত দিন হৈছে নেকি কমেই হৈছে
বন্ধু হলে যায় ত মই গা নুধো সাত দিন মান
অ হয় নেকি এতিয়া আপোনালোকৰ পিছে চাব এৰিলে নেকি চাবোন
উম চা ৰ আজি ঠিক নাই আজি যদি গাতো অলপ বেয়া বেয়া লাগে ধুব পাৰো গাতো সেইটোয়ে
অও অ আবিলা আহিব ফিৰ আবেলি ফিল্ডত
অ'হ যাম দে। সময় বান্ধ খালে যাম। সময়টো
অ এনে আমি কে এনে আমি কেইমিনিটমান কথা পাতিলোঁ ইয়াতে?
এনে আমাৰতো হ'ল চাৰে এঘাৰমান হ'বই আৰু এনে তুমি ক তুমি যে কথা পাতি আছা ফোনটো কাটি নিদিবা বাৰু ফোনটো নিজে নিজে কাট
অ'হয় নেকি?
অ চাই থাক চাবি বা- বাৰ মিনিটমান থব নাচাবি ফোনটো নিজে নিজে কাটি যাব।
অ হয় নেকি?
পিছত তোমাল তোমাৰ দৈনন্দিন জীৱনৰ এনে কেনেকুৱা পৰিৱেশ?
মোৰতো দৈনন্দিন জীৱনৰ পৰিৱেশ ভাল। দৈনন্দিন জীৱনত
পৰিৱেশ বিলাক ভাল হয় নে নহয় সমাজৰ গাঁৱৰ
ভালে।
অ'ভালেতো হুবা লাগে।
উম এনেতে গ